হেল্ল'
শুনিছ নে?
অ' শুনি আছো ক হেল্ল' মই এ
শুনিছ নাই?
অ' শুনি আছো তই।
মই এনে অ' শুনিছো মই এনে আছো।
অ' ক'ত আছ এতিয়া। খালো খালো ক'ত আছ তই।
মই ৰুমতে আছো।
ঘৰলে নাহ নেকি?
ঘৰলে যাম কাইলে পৰহিলে মানে, মানে আমাৰ মানে ক্লাছ হ'ব বুলি কৈছিলে যে ত' এনে খাটাংকে কৈ দিয়া নাই। হ'বনে নাই। সেইটো কাৰণে মানে ৰখি আছো।
অ'।
ক্লাছ হ'ব নাই।
আমাৰ এতিয়ালৈকে কোৱা নাই ক্লাছ হ'ব নাই সেইটো কাৰণে ঘৰলৈ মই গুচি আহিলোঁ।
অ'। ইণ্টাৰ্ণচিপ কৰি থকা নাই জানো।
নাই নাই ইন্টাৰ্ণচিপ আমাৰ সেই জুলাইৰ পা কৰিম হে।
সিহঁতে দেখোন কৰি আছে দেখোন বাকী খিনিয়ে মই ময়ুৰক আজি লগ
বাকী সি অ' ন বাকী খিনিয়ে মানে কৰি থাকিলে হেৰি আকৌ এই সিহঁতৰ হেৰিটো বেলেগ যে আমাৰো বেলেগ নহয় জানো। ত' মানে আমি বেলেগ বেলেগেহে কৰি লৈছো। গৈ আমি নিজে ভাগ কৰি লৈছো বেগে মানে ভাগ কৰি দিয়া নাই।
অ'।
আমাৰ মানে কেইবাটাও অপচন দিলে এনেকে কৰিব পৰা মানে যিটো মানে ধৰি ল যি এ এনেকুৱা এটা ইনস্টিটিউটচনত কৰিবগে লাগিব যিটোৰ পা মানে আমি গভাৰমেন্টৰফালৰ পৰা চাৰ্টিফিকেট পাওঁ।
অ'।
তাৰ পা সেইটো কাৰণে আমি গাৱৰ মানুহ নললো গোটেই গাল গাই মানুহভূতিলৈকে গৈছে কৰিবলে।
অ' তহতেঁ ক'ত যাবি।
আমি মাছৰুম কালি ভেজনৰ ওপৰত কৰিম।
অ'অ'। ভালে বাৰু।
উম ভাত কিহেৰে বনালি?
মাংস আনিছিলো আজি।
আহ অকলেহে
অকলে অ তন্ময় আহিম বুলি কৈছেে কিন্তু তন্ময় গম গা চা ভাল নহয় কাৰণে কাইলৈ আহিব
অ অ
মাহতে আছে নাই
মাহত আছে আছে এই শুবলৈ গ'ল
অহ
কত ফুৰিবলে মুৰিবলে নেযাওঁ নি জুলাইত
নাই গৈ ফুৰিব মেলিবলৈ যামহে
অহ
যাবা তই
মোৰ এক তাৰিখে মোৰ প্ৰগ্ৰেম এটা আছে হে গুৱাহাটীত
অ
এতিয়া মানে মাধৱদেৱ কলা ক্ষেত্ৰৰ পৰা এনেকে নিব এই হেৰি জাপানৰ চি এম জন আহিব যে গুৱাহাটীলৈ
অ অ গম পাইছো
অহ সেই তাত মানে কিবা নাচিবগে লাগে বুলি কৈছে সত্ৰীয়া অ তাৰ পৰা ওলায় মানে ধেৰ চলি যাব ত মানে সে এক তাৰিখে গুৱাহাটী দিললে যাম এক তাৰিকৰ পৰা থাকিমগে তাতে বাৰ হঁত তাত তাতে অলপ ফুৰিনগে আৰু
অ হেৰি তোকে বাহঁতৰ তাত থাকি থাকিবি নে কিবা চাবি কেনে নে এনেকে সেই অকল সেইটো কামৰ কাৰণেই যাবি প্ৰগ্ৰেমৰ কাৰণে
এইটো বগা ম কণতো যামেই প্লাছ বাহঁতৰ লগত থাকি মেলি অলপ হেৰিকণ ঘূৰিম আৰু কৰ'বাত কৰ'বাত বাই যত নিয়ে আৰু
অ অ তই ভালেইওছা আকনো ঘৰতনো ইমান কি কৰি থাকিবিনো
সেইটোৱে আৰু এইবাৰতো মোৰ ইন্টাৰশ্বিপো নাই বোলে কৰিলে কৰিবলৈ যোৱাবাৰ কৰি যে
ত ত বাকী হেৰি মই হেৰি মোক যাব মানে মোক গুৱাহাটীতে যাব লাগিছিলে এনেকে পেহীও মাতি আছিলে জানো এতিয়া কি কম মোৰ আকৌ এইফালে ইন্টাৰ্নশ্বিপ তাৰপ আকৌ ৰিপৰ্ট জমা দিব লাগিব প্ৰেজেনটন এইবোৰ থাকিব যে সেইটো কাৰণে সে বাকী কি তই সেই এৰি শুনিছিলো তই হেন ইউনিফেষ্টলৈ গৈছিলি
অ গৈছিলো
অ তাৰপাত হেৰি দুকে দেখিছো বাৰু ফটোবোৰ তাৰপা কচোন কেনেকুৱা লাগিলে গৈ
তেনেকুৱা মানে একদম বুজাব বুজাব নোৱাৰা অনুভৱ মানে ইমান ধুনীয়া লাগিলে গৈ আমাৰ ফাৰ ইয়াত অডিশন নেযায় তাত চে্ট হলো মানে বিহুতিলেক্ হৈছিলো মই তাত বহুত খিনি কেটে কেটেকৈ লৈ পেলাই লচ লৈ গৈছিলো আমি ইয়াৰপা তোৰ পঁচিছটামান গৈছো হা এ এক কোম্পেনী সতে মিলাই পঁচিছটা মান মানুহ গৈছো তাৰপৰা প্লাছ মেমহতো আছেই
আহ গম পাইছো অ
অ ডন বক্স ইউনিভাৰ্চিটিতহে গৈছিলে শোণাপুৰত যে আছে।
আহ
তাতে আমাক ৰখাইছিলে মানে ত থাকিব দিছিলে তাতে মানে ই প্ৰগ্ৰেম তাতে পাতিছে। বা পাঁচ দিন
নেকি?
অ হোষ্টেলত ৰাখিছিল অ তাৰ পৰা পাঁচদিন পাঁচদিন সে আছিলে বেজটোৰ, পোন্ধৰ তাৰিখ আমিতো পোন্ধৰ তাৰিখে গৈছো ন। ষোল্ল তাৰিখ পোন্ধৰ তাৰিখে আমি ৰাতি পালোগেই পোন্ধৰ তাৰিখে ষোল্ল সোতৰ ওঠৰ ঊনৈশ বিশ পাঁচ দিন আমাৰ তাত হেৰি আছিলে অ তোৰ এইবিলাক হৈ থাকে মানে আমাৰ বিহুতো লাষ্টৰ দিনাখন আহি আছিলে তাৰ আগত আমাৰ হেৰি নাটকৰ কম্পিটিটৰ আছিলে। লাষ্ট তোৰ গানৰ আছিল আছিলে বাঁহী আছিলে তাৰপা আকৌ ৱেষ্টাৰ্ণ চংগ আছ ছিলে। তাৰপা আকৌ অ, কিবা কিবি আছিলে। সেইবিলাকে তাৰপিছত, অ'। তাতে, তাৰপিছত আকৌ হেৰি আমাৰ স্কিট বিলা, স্কিটো আছিলে। তাৰপৰা নাটক নাটকত, নাটকত ফ'ৰ্থ পজিচন পালে। নাপা, অ' অ'। তাৰপাছত অৰ্কেষ্ট্ৰ আমাৰ থাৰ্ড পাইছিলে যে।
অ গম পাইছোঁ, এইটো বাতৰি পাইছিলোঁ, অ'।
অহ, সেইটো নেশচনেল হেৰি গৈছিলে চেন্নাই।
অ, তই ন'গলি?
নাই, আমাৰ বিহুতো নাপালে আকৌ এইবাৰ।
অ', অ', সেইটো কথা।
উম। বিহুতো অলপ মানে বেয়া, বেয়া হোৱা নাছিলে, জানো কি কাৰণত নাপালো নাজানো।
অ'।
সেইবোৰ থাকেই আৰু পোৱা নোপোৱা নো কিনো আৰু!
এই সেইটোৱে এইবোৰ
নেক্স আকৌ ট্ৰাই কৰিলেই হ'ল। তাত বহুত বহুত ভাল লাগিছিলে আহ
নেক্সট যাবি নে তই
যাম যাম নেক্সট যাব লাগিব মেমহতে যাব কৈছে নহয় চবেই নেক্স নিব বোলে আমাক আকৌ মানে এইবাৰ পাই আহিলে নে নাই বস্তুটো আও মেমহতৰো মন এটা গৈছে যিমান যি হলো তাত যে গম পাওঁ হাতী ওলাই আমি আগতে হোষ্টেলত আমি এনেকে ধৰিলো এঘাৰটা বাৰটা লে কে থাকো নহয় তাত বেছি দেৰি থাকিব নিদিয়ে বেছি দে ৰি থাকিলে বনৰীয়া হাতী ওলাই বুলি কয় আও সঁচাকে ওলাইছিলে হাতী তাপা চাইৰন বজাই বজাই দিয়ে মানে
অ
আমাৰ এঘাৰটা মানত আমাক ল'ৰাবিলাকে থ'বলে আহে ছোৱালী হোষ্টেলত মেমহত থাকে বেলেগ হোষ্টেলত। লৰাবিলাকো বেলেগ হোষ্টেল।
অ এতিয়া বি এয়া হাতী মানে এনেকে হাতী ওলা আমাৰ ইয়াতো মানে তেনেকুৱা কয় মই দেখিছো মানে আমাৰ মাহীহঁতৰ ঘৰ ফালে।
হু।
এনেকে হাতী ওলালে এইবোৰ হেৰি কৰা মানে তাতো কি এনেকে বনৰীয়া হাতী ওলাই নে?
অ তাত বনৰীয়া হাতি ওলাই কিন কেলে পাহাৰৰ পাহাৰীয়া জেগা আহে সেইখন। পাহাৰৰ গোটেই পাহাৰ কলেজখন তই দেখিলে মানে তই মানে কিছুমান খোজ কাঢ়িব যাব নোৱাৰি মানে ইমান এই ওপৰ এই তল এনেকুৱা মানে। কিমান আ আমাৰ হোষ্ট চেল বা ব্ৰেকফাষ্ট কৰিবলৈ য'ত মানে কৰিব লাগে বহুত দূৰ যাব লাগে। আ মানে হেৰি ওখ চাপ পৰ যে সেইবিলাক ৰাস্তাবিলাক সেইটো কাৰণে অকণ কষ্ট চৌ হয়।
উম তা এই তা তোমাৰ খোৱা বোৱাটো কি কৰিছিলে?
তাতে হেৰি আমি তাতে খাওঁ কুপন লৈ, লৈ এ, য'ত খাবলৈ দিছিলে, এনেকে এক্সট্ৰাকে জেগা হল এটা আছে মানে ডাঙৰকে বনাই থোৱা আছে। তাত চবে কুপন লৈ কুপ কুপন দিয়ে কুপন লৈ, লৈ খাই বহুত টেষ্টি, টেষ্টি খানা খুৱাইছিলে মানে। সদায় মাছ, মাংস, পনীৰ ৰাতিপুৱাতো লুচ লুচি আৰু পনীৰ, পনীৰ খুৱাই হেয়ি মটৰ পনীৰ।
অ', অ', গম পাইছোঁ অ'।
দিনতো মাংস খুৱাই ৰাতিও এনেকে মাছ, মাংস এনেকে খুৱায়। বহুত ধুনীয়া খুৱাইছিলে।
তাপা হেৰি নহয়, তোকলোকে তহঁতি কেইদিন থাকিলি তাত?
আমি বিচ তাৰিখলৈকে থাকিলোঁ, বিচ তাৰিখে ৰাতি আহিলোঁ আৰু। অ', একৈচ্ছ তাৰিখে ৰাতি পুৱা চাৰে চাৰিটাত পাইছোহি।
অহ।
বহুত, বহুত ধুনীয়া জগা আৰু থাকিবলৈও বহুত ভাল আৰু তাতে আকৌ আকৌ জুবিন ক্ষেত্ৰত সোমাই আহিছিলো।
অ', জুবিন ক্ষেত্ৰত সোমালেই নেকি, মই যাবলৈ হোৱা নাই অ'।
উম, মই সোমাই আহিছিলো, এই বহুত বেয়া লাগিব তোৰ।
অ', যাবলৈ মানে মোকে মনটো বেয়া লাগি যায় হয় নহয় বাৰু।
এই মই, মই মোৰ যে ত যে কান্দি কান্দি মই মানুহজনী পাগল হৈ গ'লো চবেই মানে মোক আহি আহি ৰখাই আহি মানে তই নাকান্দিবি নাকান্দিবি বুলি, তই মানে জুবিন ক্ষেত্ৰখনত যে তই মানুহটোৰ মুখনলৈ চাব নোৱাৰ মানে। ফটো-চটোবিলাক যে আঁৰি কৰি থোৱা আছে, তই, তই চাবগৈ নোৱাৰ মানে
উম।
সেইটোৱেই সেইটোৱেই মোৰ মানে, বিশেষ এতিয়া মোৰ গুৱাহাটীলৈ যাবলৈ অকল সেইটো কাৰণেই মন গৈ আছে।
উম।
এতিয়া যাবলে তাকে মন, মন গ'লেই নো কি হ'ব এতিয়া? টাইমেই এয়াহে দেখিছ নাই, ইণ্টাৰণ চিপ কিবা-কিবি, তেও
সেইটোৱেই। অ', আকৌ ইণ্টাৰ্নশ্বিপ তহঁতক দিলেই। আমাৰ সেইটো কাৰণে থাৰ্ড চেমতে কৰাই থ'লে আমাৰ ভাল হ'ল। গম পাৱ নে? এ, তহঁতৰ সেইটো আগতেই যদি তহতঁক দিয়া হ'লে, তই থাৰ্ড চেমত কৰি থোৱা হেঁতেন। তই এতিয়া ফিফথ চেমত অকল ৰিপৰ্টখন বনাই জমা দিয়া হলেও হ'লহেঁতেন।
অ'হ, তহঁতৰ কি এতিয়াইয়ে ৰিপৰ্ট জমা দিব লাগিব নি?
চাগ, মেইবি দিব লাগিব। মানে ফিফথ চেমত বোলে ক'ৰ্চ, মানে, এনেকে হেৰি এটা আছে হেনো চিলেবাছখনত আছে মে, ইণ্টাৰ্নশ্বিপক ত' তেতিয়া দিব লাগিব কিন্তু আমা-আমি আকৌ পইচা পাইছিলোঁ ইন্টাৰ্শ্বিপটো পা
অ', অ'। আমাৰ সেইবোৰ নাই, আমাৰ-আমিতো, আমিতো সেইবোৰ নাপ পাওঁ এতিয়া
অ', ‌ সেই, সেইটো ইণ্টাৰ্নশ্বিপ কৰা হ'লে পাৰিলহেঁতেন চাগে।
উম, উম, অ', গম পাইছোঁ।
অ', এই যে, নপঢ়া, নুশুনা মানুহ বিলাকক সেই লৈ, লৈ ডিটেইলছ বিলাক লৈ পঢ়াব লাগে যে, সেইবিলাক
উম উম। গম পাই আছোঁ।
মানুহৰ মানে বিছ টকাকে দিয়ে।
উম গম পাইছোঁ। তাকে তেতিয়া ধনী তেতিয়া। বোৰ চাৰ্টিফিকেট দিছে হয় নে নহয়।
অমি চাৰ্টিফিকেট পাইছোঁ তেতিয়া।
উম উম।
অ সেইবোৰ চব মানে কিতাপ পৰা ধৰি তাত পঢ়াবলৈ কিতাপ, বহি কিবা কিবি মানে কাগজ, কলম আহ তোৰ পেঞ্চিল, ৰাবাৰ সেইবিলাক চব তাৰ পৰাই দিয়ে তোৰ। আৰু এনেকে এক্সট্ৰাকে ফৰ্ম এখন এখন দিয়ে সেই ফৰ্মখনত তোৰ মানুহ বিলাকৰ নাম বিলাক লিখি লিখি মানে ডিটেইলচ বিলাক লিখি। থব লাগিব আইডি প্ৰুফ। কব লাগিব কিমান লৈকে পঢ়া বা নপঢ়া নে। এনেকুৱা টাইপৰ মানে।
উম গম পাইছোঁ।
উম।
তাকে হ'ব তেতিয়া দে।
হ'ব দে আৰু।
উম ঠিক আছে হ'ব দে উম।